হেল্ল'।
এই ভালে আছ নাই।
অহ, অ', অহ ভালে আছোঁ কি কৰি আছা।
এ আছোঁ দে এনে কি কবি আৰু বতৰ চতৰো অকমানটা বৰ বেছি ভাল নহয় মানে।
বতৰ চতৰো বৰ বেছি ভাল নহয় আৰু মানে অলপ সেমেকা কৰি আছে আৰু ডাৱৰীয়া কৰি আছে বৰষুণ দিব চাগে অকণ।
অ'।
উম বাকী এয়া কোচোন।
মই অ', এই বজাৰলৈ গৈছিলোঁ অলপ ওলাই ওলাই আহিলো মানে বজাৰলৈ আজি দেওবাৰ বজাৰ যিহেতু গৈছিলোঁ তাতে গৈ পেলাই অলপ মানে আহিলো আৰু আগেগে আহি পাইছোঁ অলপ।
আচ্ছা বজাৰলৈ গৈছিলি মানে ন বা। বজাৰ কিন্তু বহুত ধুনীয়া এটা মানে ঠাই দেই। বজাৰৰ কথা মনত পৰিলেই মোৰ ভাল লাগে ময়ো যাওঁ মাজে মাজে বজাৰলৈ।
হয়, হয়। আমি তাতে যিহেতু নতুন বস্তু ক্ৰয় কৰিব পাৰো আৰু বস্তু ক্ৰয় কৰাতটো মোৰ কাৰণে মানে মোৰ অতি প্ৰিয় মানে তাকে ভাবিছোঁ আজি অলপ মানে বজাৰ কৰাৰ বিষয়ে কথা পাতো নে নেকি।
উম, উম পাৰি, পাৰি, পাৰি, পাৰি বজাৰৰ বিষয়টো বহুত ধুনীয়া এটা বিষয় আৰু বজাৰৰ বস্তু বহুতখিনি বস্তু আমি শিকিবলগীয়া আছেও। অ', মাই এতিয়া ঠিক যেনেকে বজাৰ বজাৰ হৈ গ'ল বজাৰ এনেকুৱা এটা মাধ্যম য'ত নেকি আমি বিভিন্ন ধৰণৰ মানুহক লগ পাব পাৰো বিভিন্ন ধৰণৰ বস্তু আমি ক্ৰয় কৰিব পাৰো বিভিন্ন ধৰণৰ বস্তু আমি বেচিব পাৰো নহয় নে?
হয়, হয় ঠিক কথা বাকী হেৰি সাধাৰণতে বজাৰ ক'ত কৰ? সাধাৰণতে বজাৰ ক'ত ক'ৰ বলো?
সাধাৰণতে বজাৰ মই তেনেকে ডিফু বজাৰৰ ওচৰতে আমাৰ যি বজাৰ আছে মানে তোমাৰ। অ', হেৰি বজাৰতে কৰো মানে।
উম বজাৰত কৰো মাজে, মাজে বজাৰলৈ যাওঁ বা কেতিয়াবা মাজে, মাজে হাত বজাৰ বহে মানে সাত বজাৰলৈ যাওঁ তেনেকুৱা আৰু বজাৰ তেনেকে ঘৰৰ বজাৰ মইয়ে কৰো মানে বৰ বেছি মানে আমাৰ দেউতা মানে অকন সেইকাৰণে ঘৰৰ বজাৰ বোৰ মই কৰো আৰু বাকী তোৰ ঘৰৰ বজাৰ কোনে কৰে নোঁ?
মোৰ ঘৰ বজাৰ বাৰু মই মায়ে কৰে কিন্তু মই মাৰ লগত মাজে, মাজে যাওঁ, যাওঁ। গৈ পেলাই মানে মই আহ উ মাক সহায় কৰি দিওঁ। আৰু বাকী এনেই মই কিন্তু স্থানীয় বজাৰলৈ যাওঁ ত তাত মই গৈ বেছি ভাল পাওঁ তাত বস্তু বোৰ সতেজ পোৱা যায়।
হয়, হয়, হয় সতেজ পোৱা যায় লগতে বস্তুবোৰ একদম ধুনীয়া তাত বস্তুবোৰ আমি এ আমি তুলনা দামবোৰ, দামবোৰ তুলনা কৰি ল'ব পৰা যায় তাত। অহ। ক'ৰবাত যদি বস্তুৰ দাম কম হৈ আছে ক'ৰবাত যদি বস্তুৰ দাম বেছি আমি দাম কম থকাঠাইৰ পৰা আ বস্তুবোৰ ল'ব সৰু নহয় নে?
হয়, হয়, একদম ঠিক কথা, মানে তাত বস্তুবোৰ সতেজ পোৱা যায় দেই, এইটো কিন্তু লক্ষ্য কৰিবলগীয়া কথা কিন্তু দেই। আৰু উম, উম, তদুপাৰি মানে স্থানীয় ব্যৱসায়ীসকলেও লাভ পায় দেচোন। উম, এনেই হয়।
বজাৰৰ, বজাৰৰ ওপৰত মই আৰু এটা কথা ক'ব বিচাৰো। বজাৰটো হৈছে এনেকুৱা এটা মাধ্যম, য'ত নেকি আমি নিজৰ বস্তুবোৰ ক্ৰয় কৰিব পাৰো, বেচিব পাৰো এইটো হয়। কিন্তু বজাৰ এনেকুৱা এটা মাধ্যম য'ত নেকি আমি বিভিন্ন ধৰণৰ মানুহক লগ পাওঁ, বিভিন্ন ধৰণৰ বস্তু বোৰ আমি শিকি শিকিব পাৰো, বিভিন্ন ধৰণৰ বস্তুৰ দৰ-দামবোৰ শিকিব পাৰো, আৰু দৰ-দামবোৰ আমি শুনিয়ে গম পাব পাৰোঁ যে আমাৰ দ-দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা কিদৰে চলি আছে, কিয়নো এই বজাৰৰ দৰবোৰ স্তৰ দৰ-দামৰ ওপৰতে আমাৰ দেশৰ অৰ্থীতিবোৰ নিৰ্ভৰশীল, আমাৰ দশৰ অৰ্থনীতি যদি বেয়াৰ পিলে গতি কৰে সে বজাৰ-দৰ দামৰ বস্তুবোৰ বহুত বেছি বাঢ়ি যায়, বা আমাৰ দেশৰ অৰ্থনীতি যদি ভালৰ পিনে গতি কৰে, তেতিয়াহ'লে এইবোৰ বজাৰত যি দৰ-দাম এইবোৰ কমি কমি আহে।
হয়, হয় ঠিক কথা ময়ো
কোনোবা আছেনে?
অ', মই, মই এনেই সপ্তাহিক স্থানীয় বজাৰ যিখন আছে ডিগু বজাৰত থাকে, মই তাত তে, যাওঁৰ টো। বাকী এনেই এ, সাপ্তাহিক বজাৰতো যাওঁ, দেওবাৰ বজাৰ যিহেতু, দেওবাৰ বজাৰতো মানে গৈ যাওঁ তাত মাজে মাজে তাতেও বস্তুবোৰ ওলাই, তাতে হয়তো গাঁৱলীয়া যিবোৰ ব্যৱসায়ী আছে। স্থানীয় ব্যৱসায়ত যিবোৰ নহয় আৰু আহ, তেওঁলোকেও মানে এ, বস্তুবোৰ বেচিবলৈ আহে। বাকী মই বজাৰ কৰিবলৈ যাওঁতে কিছুমান বস্তু মানে লক্ষ্য কৰি যাওঁ, আৰু মই ভাবো সকলোৱে বজাৰ কৰিবলৈ যাওঁতে কিছুমান কথা মনত ৰখা উচিত। যেনে প্ৰথমে এখন তালিকা তৈয়াৰ কৰি ল'ব লাগে যাতে মানে আমি অপ্ৰয়োজনীয় বস্তুবোৰ নিকিনো, যদি আমি এ, এখন তালিকা প্ৰস্তুত কৰি, মানে আমি আমাৰ যিখিনি লাগতিয়াল বস্তু, সেইখিনি আমি এখন তালিকা প্ৰস্তুত ক'বই লাগে যে আমি এইকেইটা বস্তু বজাৰত গৈ পেলাই ক্ৰয় কৰিম, যদি আমি তালিকাখন তালিকাখনৰ অবিহনে যাওঁ, তালিকা নবনাই পেলাই যাওঁ, তেতিয়া হয়তো আমি বহুতো অপ্ৰয়োজনীয় বস্তু আমি কিনিব পাৰো, গতিকে আমি আহ, যিখিনি লাগতিয়াল বস্তু সেইখিনি যদি নেই, কিনাৰ উপৰিও যদি আমি অলগতিয়াল বস্তু খিনিও কিনো, তেতিয়া আমাৰ পইচাৰ অলপ অপব্যয় হয়, মানে ধনৰ অপবব্যয় হয়, গতিকে মই ভাবো আমি এখন তালিকা তৈয়াৰ কৰি প্ৰথমতে বস্তুবোৰ কিনিব লাগে। আৰু মই ভাবো আহ, বহু সময়ত তালিকা নাথাকিলে এয়া বেছি খৰচ হৈ যায় আৰু। হয়নে নহয়?
হয়, হয়, হয়, ঠিকে-ঠিকে কৰছা তই, ঠিকে কৰছা মই তালিকা প্ৰস্তু খুৰি, বজাৰলৈ যাব লাগে কিয়নো আমি বহুত বস্তু কিনিবলগীয়া থাকেতো এতিয়া যদি তালিকা প্ৰস্তুত নকৰাকৈ আমি বজাৰলৈ যাওঁ, তেতিয়া বহুতখিনি বস্তু আমি হয়তো পাহৰিয়ে যাব পাৰো। বহুতখিনি বস্তু আমাৰ পাহৰি যাব পাৰো, মৰত নাথাকিবও পাৰে, ফলস্বৰপ কি হ'ব আমি ঘৰত পাহাৰ পিছত যদি আমাৰ মনত পৰে, আকৌ বজাৰলৈ যাব লগীয়া হ'ব। সেইকাৰণে মই ভাবিছো তালিকা প্ৰস্তুত কৰাটো এটা বহুত গুৰুত্বপূৰ্ণ, এটা মানে আ, বহুত গুৰুত্বপূৰ্ণ এটা বিষয় বিশেষকে আমি যি এ বজাৰলৈ যাওঁ হয় বজাৰত বজাৰত আ এতিয়া যেনেকে মোৰ বজাৰ বুলি ক'লে এটা বস্তু বহুত বেছি মনত পৰে যেতিয়া মই নৱমমান শ্ৰেণী আছিলো নৱমমান শ্ৰেণীত থাকোঁতে মই বজাৰত গৈ মানে মোৰ এটা প্ৰথম অনুভৱ মই বজাৰতে শাক পাচলি বেচিছিলোঁ মানে
শাক পাচিছিলো শাক পাচলি বেচিছিলো আৰু তেতিয়া মই দুশ টকা এটা লাভ কৰিবলৈ সক্ষম হৈছিলো আৰু সেই দুশ টকাৰে মই নিজৰ কাৰণে এটা চোলা কিনিছিলো তোমাৰ তোৰ তেনেকুৱা কিবা এটা অনুভৱ আছে নে।
নাই মোৰ তেনেকুৱা এনে অনুভৱ নাই কিন্তু ঘৰত এবাৰ মানে আমাৰ গাঁৱৰ ঘৰত এবাৰ ছাগলী এটা কাটিছিলে ত' ছাগলী কাটি পেলাই বজাৰত বেচিছিলে ত' সেইটো মানে পাছ এটাইয়ে অনুভৱ আছে আৰু তেতিয়া মই বৌ সৰু আছিলো বাৰু। বাকী কি কয় আজিকালিতো যিহেতু আমাৰ আ-ম প্ৰযুক্তিবিদ্যা আধুনিকতাৰ যুগ। আজিকালি যিহেতু ইন্টাৰনেট আহাৰ পিছৰ পৰা মানে আজিকালি যিহেতু অনলাইন বজাৰ কৰাও অভি মানে দেখা যায় বহু লোকে মানে অনলাইন বজাৰ কৰে যেনেকে ইনষ্টামাৰ্ট তাৰপিছতে ব্লিংকিট এইবোৰ যিবোৰ মানে আমাৰ এপ আছে এই এইবোৰ এপ ৰ দ্বাৰা আমি ঘৰতে বহি পেলাই আমি সকলো বস্তু মানে আমি সকলো লাগতিয়াল বস্তু খিনি আমি হেৰি কৰিব পাৰো অৰ্ডাৰ কৰিব পাৰো তা তাতে মানে অ ত সেইবোৰ মানে আমাৰ টাইমচ মানে সম সময় বচাই সেইবোৰে। ত' কি কি কি ভাবা যে অনলাইন বজাৰতো আহাৰ পৰা কিবা সুবিধা হৈছে নে আমাৰ।
না নাই অনলাইন বজাৰ অহাৰ বাবে চা ইয়াত অনলাইন বজাৰ অহাৰ বাবে সুবিধাও আছে আৰু অসুবিধাও আছে সুবিধা আমাৰ কাৰণে আছে এতিয়া সুবিধা আমাৰ যি আমাৰ আহ মধ্যবৰ্গৰ মানু মধ্য মধ্যবিত্তৰ মানুহখিনি হৈ গ'ল তেওঁলোকৰ কাৰণে সুবিধা আছে বা যিখিনি মানুহ পটককে তেওঁলোকে বজাৰলৈ যাব নোৱাৰে চাকৰিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেওঁলোকে নিজৰ কাৰণে ইমান সিমান কণো সময় উলিয়াব নোৱাৰে যি সময়ত তেওঁলোকে যাতে বজাৰ হৈ আহক সিমান কণো যদি সময় উলিয়াব নোৱাৰে তেওঁলোকৰ কাৰণে সেই অনলাইনৰ বস্তুবোৰ আ অনলাইন বজাৰ যি আমি কোৱা আছে অনলাইন বজাৰতো বহুত বেছি মানে আহ তেওঁলোকৰ কাৰণে লাভৱান কিন্তু কথাটো হ'ল যে এনেকুৱা কিছুমান মানুহ আছে যাৰ কাৰণে নিকি সেই অভি অনলাইন বজাৰতো অভিশাপ স্বৰুপ। যেনেকে বজাৰৰ যিসকল আমাৰ আহ বিক্ৰেতা বিক্ৰেতাসকলৰ কাৰণে কিন্তু অনলাইন বজাৰতো মই ভাবো যে অভিশাপ স্বৰূপ কিয়নো তেওঁলোকে নিজৰ বস্তুবোৰ আহ পোনপটীয়া ভাৱে নিজ পোনপটীয়াকে দা আপোনাৰ আ চিধাকে নিজৰ গ্ৰাহকক বেচিব নোৱাৰাৰ ফলত তেওঁলোকেও বহুত ডাঙৰ এটা লোকচানৰ সন্মুখীন হবলগীয়া হয় চৌ মই যে ক'লো যে অনলাইন বজাৰ বহুতো বিক্ৰেতাৰ কাৰণে অভিশাপ স্বৰূপ এইটোৰ বিষয়ে তই কি ভাব
হয় সেইটো সঁচা কথা বিক্ৰেতাসকলে যিয়ে যিয়ে যিসকল মানে কাৰণ তেওঁলোকে অ হয় বস্তু বাহিনী বিক্ৰীৰ ফলতহে তেওঁলোকৰ মানে আহ বিক্ৰী কৰিলেহে তেওঁলোকে যিহেতু ধন উপাৰ্জন কৰিব পাৰিব সেইটো হয়তো ক'বাত মানে অনলাইন বজাৰ তেওঁলোকক মানে অলপ মানে ক'বাত বাধা প্ৰদান কৰে মানে তাৰোপৰি মই ভাবো অনলাইন বজাৰৰ এটা যদি মই কব যাওঁ আ এটা বহুত ডাঙৰ সমস্যা হ'ল আহ যি যিয়ে আ মানে বস্তুটো আমি আহ অনলাইন বজাৰত আমি বস্তু এটা অৰ্ডাৰ কৰাৰ লগে লগে অ বস্তু এটা অৰ্ডাৰ কৰাৰ লগে লগে সেই বস্তু -ত আমি মানে আমি মানে নিজৰ মতে কিনিব নোৱাৰো এইটো তেওঁলোকে যি বস্তু আনি আমাৰ হাতত দিব আমি সেই লাগিব হয়তটো সেইটো সতেজ নাথাকিবও পাৰে কিন্তু আমি যদি বজাৰত গৈ বস্তু এটা কিনো আমি দেখা পাম যে এটা বস্তুকে বহুত বেপাৰীয়ে, মানে। মানে ব, ' ব বেচিবলৈ অ, অ' আনে। ত' আমি এইটো আমাৰ হাতত মানে এইটো আমাৰ হাতত সুবিধা থাকে যে আমি কোনটো একেবাৰে সতেজ যোনটো চব্জি একেবাৰে যিবোৰ সতেজ চব্জি সেইবোৰ কিনা আ আমাৰ হাতত সুবিধা থাকে। মানে আমি হয়তো কৰবাত সতেজ নাপাবও পাৰো। কি ত' আমি আৰু বেলেগ জেগাত গৈ চালো তাতে ভালকে সতেজ পালো বা অলপ কম দামত পালো। ত' সেই কম দামত পালো বা সতেজ পালো ত' সেইটো আমি নিজৰ মতে কিনিব পাৰো কিন্তু অনলাইনত, যদি আমি বস্তুটো এটা অৰ্ডাৰ কৰো তেতিয়াহ'লে এইটো নিশ্চয় অনলাইন, এপে তেওঁলোকে যি মানে আনি পেলাই আমাক হাতত দিয়ে আমি সেইটোৱে মানে। এ সেইটোৱে মানে ল'ব লাগিব আমাৰ হাতত কোনো মানে বেলেগ মানে সুবিধা নাথাকে যে আমি। এইটো নালাগে আৰু বেলেগ আনক ভালকে আনক সেনেকুৱা কোনো আমাৰ মতে সুবিধা নাথাকে মানে আমি নিজৰ মতে কিনিব নোৱাৰো আৰু ত' মানে সিহঁতে যিখিনি আমাক আনি দিয়ে আমি সেইখিনিয়ে মানে কিনিব লাগে। এ মানে লব লাগে আৰু এইটো এটা আমাৰ ডাঙৰ সমস্যা আৰু।
হয় হয় এইটো ঠিকে কৈছে আচলতে তই ঠিকে কৈ আছ যে আমি যি আমি দৰদাম বোৰো কৰিব নোৱাৰো দম দৰ দাম বোৰ আমি অনলাইনত, সেইটো কৰিব নোৱাৰো সেইটো এটা বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আছে মানুহখিনিয়ে কিন্তু কথাটো হল তাৰ আগতে মই ক'ব বিচাৰো। তাৰ পিছত বজাৰৰ যিখিনি আমাৰ। আহ যেনেকে বজাৰৰ, কিছুমান লাভো আছে যেনেকে সতেজ বস্তুবোৰ আমি ভালদৰে চাই চিতি কিনিব পাৰো। বজাৰৰ বস্তুবোৰ চাই চাই চিতি কিনিব পাৰাৰ দৰ দাম বোৰ আমি। তুলনা কৰি কিনিব পাৰো যেনেকে কৰবাত যদি আলু, দহ টকাত বেছি আছে ক'ৰবাত আলু, বিশ টকাত বেছি আছে ক'ৰবাত আলু ত্ৰিশ টকাত। বেছি আছে আটাইতকৈ কম য'ত আছে আমি তাতকগৈ লব পাৰো। আটাইতকৈ বেছি য'ত আছে আমি সেই ঠাইতো আমি বাদ দিব পাৰো। কিন্তু ঠিক তেনেকে আমি অনলাইনত এই বস্তু বোৰ কৰিব নোৱাৰো অনলাইনৰ বজাৰত আমি। বাদ দিব নোৱাৰো অনলাইনৰ, বজাৰত যিটো বস্তু আমি আমাৰ নিজৰ আমাৰ ম'বাইলৰ, স্ক্ৰীণত দেখা পাওঁ আমি সেই বস্তুটোয়ে আমি ম'বাইলৰ, স্ক্ৰীণ -ৰ যোগেদি চাই আমি কিনিব লগীয়া হয় আৰু মোবাইলৰ বজাৰত আমি দৰ দামবোৰ। কৰিব নোৱাৰোঁ কিবা এটা বস্তু যদি চল্লিশ টকাত বেছি আছে আমি সেই বস্তু চল্লিশ টকাতে কিনিবলগীয়া হয়। কিন্তু সেই বস্তুটো আমি যদি বজাৰত পোনপটীয়াকে পোনপটীয়া ভাৱে যদি যাওঁ। পোনপটীয়াকৈ আমি সিহঁতৰ লগত কথা পাতি চল্লিশ টকাৰ বস্তুটো আমি ত্ৰিশ টকাটো কিনিব পৰা যায় নহয়নে।
হয় হয় ঠিক কথা। তাৰোপৰি মোৰ কিন্তু বজাৰত আহ ফল- মূল কিতাপ এইবোৰ কিনিবলৈ বেছি মন যায় মানে আৰু কাপোৰ, আৰু জোতা, কিনিবলৈ ভাল লাগে। বাকী তোৰ কি ভাল লাগে বজাৰত কিনিবলৈ?
মোৰ বজাৰত মোৰ বজাৰত কাপোৰ কিনিব ভাল লাগে আৰু বজাৰত মই শাক- পাচলি বজাৰ কৰিব বহুত বেছি ভাল পাওঁ মই কিয়নো শাক পাছলি মই খায়ো ভাল পাওঁ। আৰু এই বজাৰৰ যি এটা উপাদানসমূহৰ ভিতৰত শাক -পাচলিৰ যি বজাৰ সেই শাক পাচলিৰ বজাৰটোৱে মোৰ আটাইতকৈ বেছি প্ৰিয় আৰু মই শাক -পাচলি খায়ো বহুত বেছি ভাল পাওঁ।
ঠিকে থাকে আৰু মই ভাবো তাৰোপৰি বজাৰত মানে প্লাষ্টিক ব্যৱহাৰ কৰাও কম হ'ব লাগে আহ মানে আমি কাপোৰৰ বেগ লৈ মানে অ কাপোৰৰ বেগ লৈ গলে আমাৰ মানে পৰিৱেশটো সুৰক্ষিত হয়। আৰু তাকে আৰু বজাৰ কৰাতো কেৱল বস্তু কিনা বস্তু কিনা বাচা কৰা নহয় দেচোন ইয়াৰ এক দায়িত্বও হয়।
দায়িত্ব হয় দায়িত্ব হয়ঠিকে কৈছে ঠিকে কৈছে। এইবোৰ বহুতো ধৰণৰ আলোচনা আছে আকৌ গৈ আকৌ এদিন আমি কেতিয়াবা বকিম এইবোৰ আলোচনাত আজি বহুত খিনি বস্তু বস্তু আমি শিকিব পাৰিলো। তইও শিকিব পাৰিলি মইও শিকিব পাৰিলো আকৌ এদিন বহিম।
ঠিকে থাকেই আজি আলোচনা মোৰো বহুত ভাল লাগিলে মোকো বজাৰ কৰাৰ বিষয়ে মানে বজাৰ কৰাৰ বি হয় মানে বহু উপযোগী কথা মইও জানিলো বাৰু ঠিক আছে তেনেতে আজিলৈ থৈছো অহ।